হেল্ল'।
হেল্ল'।
অ' শুনিছে?
শুনিছো শুনিছো। কি কৰিছা?
এ, কি কৰিব আৰু ঘৰুৱা কাম ইটো সিটো চলিয়ে থাকে নহয়।
হয় দিয়া।
শেষেই নহয়।
খোৱা লোৱা কৰিলা, খোৱা বোৱা কৰিলা?
খোৱা বোৱা হৈছে দিয়ক।
অ'।
তথাপিও কিছুমান কামত লাগি থাকিব লাগে নহয়।
তোমাৰ মা ক'ত আছে এতিয়া?
মাই ঘৰতে আছে।
ঘৰত আছে? ভাল ন' গাবোৰ?
মা এতিয়া ঠিকে আছে অ'।
অ'। মই মাজতে শুনি আছিলোঁ নহয় কিবা প্ৰব্লেম।
এতিয়া বাৰু ঠিকে আছে, বাৰু ইমান কথা নাই।
তাকে।
এই এইটো কি বুলি কয়, টেবলেট চেবলেটখিনি খাই আছে নহয়। এক্সাৰচাইজো কৰি থাকে মাজে সময়।
সেইটোৱে ক'ব ওলাইছিলোঁ মই, এক্সাৰচাইজতো মানে কৰিবই লাগে।
আৰু আজিকালি লাগেও ডাঙ মানে যোনেই নহওক বাৰু। উ' নিজৰ শৰীৰ চৰ্চাতটো বহুত ডাঙৰ কথা হৈছে।
মোৰ যোৱা পৰহি দিনাখন অকস্মাত শে ৰাতি সময়তে মোৰতো বিশ খালে, মোৰতো বিষোৱাৰ পিছত তাৰিছ অ' উঠিলো উঠি পেলাই, গেছ হৈছে নেকি। তিনটাতিনটা মান বজাত এ, গেছ হৈছে নেকি বুলি কলে, মই হেৰি কৰিলোঁ, গেছৰ কেপচুল এটা খ নাই ভাল নহয়। উঠি পেলাই মই বিশ্বাস কৰা এইটো যে কপাল ভতিটো কপাল ভটিৰ যিটো আসনটো যে
মইতো নাজানো বাৰু, মই ফোন কৰা নাই দিয়া।
যে, এটা নাকেদি উশাহ লৈ সিটো নাকেদি এৰি দিয়ে।
অ', অ', অ', অ'।
কথা কৈছোঁ, মই সেইটো কৰিলো দহ মিনিট। কৰি পেলাই, অলপ সময় বহি লয় তাৰপিছত আকৌ শুলো। মই ৰাতিপুৱালে মূৰৰ বিষটো ভাল হৈ আছে। তাৰমানানে কি হ'ল মই আজিকালি তেনেকৈ কোৱা আহিছোঁ। সিদিনা হঠাতে কামি উখ যে কামিহাৰৰ তলতেও উশাটো ভিতৰলৈ টানিলে বিষ। বিষ বিষ।
এইটো গেছ নেকি ন'?
এ, গেছ নহয়। সেই কিছুমান বেছ গেছৰ কাৰণে নহয় বাৰু। তাৰপিছতে মই চালো এইটো ভাল নহয়। এক মানে মই এটা এপছত চাওঁ এক্সাৰচাইজখিনি, তাত চালো গৈ সেইটো বিষয়ৰ কাৰণে চালো ভাল হ'ল, বহুত বেমাৰ মানে মই আজিকালি তেনেকেই কৰো। সৰু সুৰা কিছুমান
নহ, এক্সাৰচাইজতটো বহুত মেইন মানে
মোৰ মানে, মাইগ্ৰেনৰ প্ৰব্লেমো আছে। অলপ মাইগ্ৰন কি প্ৰথম বস্তুটো তুমি জানি লব লাগিব। কিহৰ কাৰণে হয় মূৰৰ বিষটো সেইটো জানি ললো মই মাৰি ললো, গুগুলত চাৰ্চ কৰি আজিকালি মই নিজে নিজে কিছু কথা চোৱা হৈছো গম পাইছ নে।
নহ, আজিকালি পোৱাই যায় নহ মানুহে ভালকে চলে।
অকলশৰীয়া মানুহ যেতিয়া, মই নিজে নিজে শিকি লৈছো আৰু গম পাইছা নে? শিকি মেলি লৈ, পেলাই চাই চাই লৈ পেলাই। তেতিয়া কাৰন, বিলাক ক'লে কোৱাৰ পাছত কি কি কৰিব লাগে। সেইকেইটা কেইবেইটাও আছে মানে যেনিবা। এক্সাৰচাইজ তপিছতে মই সেইদিনাটো, আচৰিত কথা সেই পৰহি দিনাখন মূৰৰ বিষতটো ভাল হৈ গল চিন্তা কৰা। গতিকে কিছুমান মই তেনেকেইও হেৰি কৰো। সেই মাকো ক'বাচোন কেইটামান এক্সাৰচাইজ চাই পেলাই।
অ', াক মানে সেই শিকাইছিলে, কাৰণ মায়ে থেৰাপি লৈছিলে যে
থেৰাপি লৈছিলে, ফিজিঅথেৰাপিটোতো ভালেই বাৰু
অ', থেৰাপি লওঁতে মানে, মাক শিকাইছিলে মানে, মাৰ মানে মাজে মাজে বহুত বিষ হয় ককাল চকাল, এতিয়া মানে তাৰপিছত যোন মায়ে, মানে কি হ'ল মই মানে, উ মানে কি আৰু আমাৰ দেউতাৰো গা বেয়া হয় মোৰো গা বেয়া হয়, এনেকে এনেকে কি মানে মাৰো বেছি বেয়া হয় আমাৰ তো সৰু সুৰাকে থাকে ইমান কথা নাই কিন্তু, মানে, কিমান ডক্তৰ তাত দেখুৱাবা আৰু পইচা পাতি পাতিও লাগে ন
বহুত থাকে বহুতাকে
সেইটো কাৰণে মানে, মায়ে ভাবিলে মানে যে এক্সাৰচাইজ কেইটা কৰি চাওঁচোন, মায়ে যেতিয়া কৰি চালে তেতিয়া গম পালে যে অ ভাল হৈছে চোন
এ, মই নিজে প্ৰমাণ পাইছো, মোৰ দাদা এজন আকৌ সিদিনা উম, তাৰ অকমান ভৰি এটা বিষ বুলি কলে মানে, বহুত দিন হ'ল ডক্ক্তৰে ঔষধ দিয়ে খাই নাই ভাল নহয় মই, শিকাই দিলো কৰাৰ পাছত তাৰ পৰিৰিৱেশটো ভাল হৈ গ'ল
অ',
মানে, আজিকালি তাতে চাৰ্চ কৰি পেলাই তেনেকুৱা কৰো, আৰু কৰিবও লাগে শৰীৰটোৰ কাৰণে
নকৰিব লাগে, কৰিব লাগে, আৰু এই মানে মানুহে পানী দুনি যি য'ত খাই, সেইবোৰ খাব লাগে দেই
উম,
মানে, ৰাতিপুৱা উঠি পানী খোৱা কিবা কিবি এনেই এনেই অ', কুহুমীয়া পানী, সেইটোয়ে মইতোতো এনেকুৱা পানী খাওঁ, মানে বেছি উতলা পানী খোৱা, বেয়া বুলি কয় বাৰু
কুহুমীয়া খাব লাগে ৰাতিপুৱা মই দুগিলা খওঁ কুহুমীয়া পানী
মই যেনিবা, দেৰগিলাচলৈকে খাব পাওঁ দুগিলাচতটো হোৱাগে নাই
অ', মই দুগিলাচ খাও যেনিবা
কাৰণ, চবৰে মানে স ধৰক খাব নোৱাৰে, কিছুমানে মোৰ আগতেো আপুনি বিশ্বাস কৰক মোৰ আগতে পানী খালে বমি হয় ৰাতিপুৱা
মোৰো তেনেকুৱা
মানে, এনেকুৱা অৱস্থা মানে, মানুহে মোৰ পেহী ছোৱালী কেইজনীয়ে পানী খায় অ', মাহঁতে কয়, তহঁতিও তইও খাবিচোন, তইও খাবি, কিন্তু মোৰ মানে বমি হয়, আৰু এইবিলাক কথা মানে বুজাব পৰা নাযায় মানে বুজিও নাপায় বুজালে মানে।
তাৰপিছত আৰু সেয়া আৰু এতিয়া যেনিবা খাব পৰা হৈ গ'লো। আৰু মই এতিয়া ইহঁতকো দিওঁ খাবলে।
উম,
আ ছোৱাল কো খুৱও মই।
ভাল কথা ভাল কথা। ছোৱালীৰ উম তাই কি কৰি আছে এতিয়া?
তাই মানে আজি সোনকালে উঠিলে,
উঠি পেলাই আমাৰ মানে গায়ে প্ৰায়ে উঠি ঘূৰি ফুৰিছে।
দেউত
এতিয়া তাৰপিছত আৰু দেউতাকো উঠা নাই মানে, তাইহে উঠিছে ময়ো উঠা নাই শুইছে ৰাতি দেৰিকে,
উম,
বাপেকে মোক কৈ তাই সোনকালে উঠিব চাবা দেই কি তাই সোনকালে শুব সোনকালে শুবা, তুমি আহাচোন কালি মানে মোৰ বহুত দেৰি হৈ গ'ল ৰাতি,
উম,
মানে বা কাপোৰ এদম আছিলে গোটেই কাপোৰ দম ধুইছোঁ ৰাতি।
উম,
গা বেয়া যদিও গাটো অকন বেয়া লাগি আছিলে যদিও কাপোৰ দম ধুইছোঁ ধুইছোঁ মানে কি এই কিছুমান মানে কাপোৰ চাৰ্ফত দি থলে আকৌ ৰাতিপুৱালে থবলৈ বেয়া মানে। কাৰণ কামলৈ যোৱা সময়ত মানে কি সেইখিনি কাপোৰ আকৌ উলিয়াই ললে মানে তেতিয়া ইফালেও নহয় সিফালেও নহয় পোনে বুকে যাব লগা হয়। মই সেইটো কাৰণে ৰাতি দুই পেলাই থৈ দিওঁ তেতিয়া পানী গুচি যায় মানে সোনকালে শুকাই।
মই ক'ৰবাৰ পৰা আহি পেলাই হেৰি কৰো গা ধো যে মই কাপোৰ কেইটা লগতে ধুই দিম।
অ,
তেতিয়া মানে ৰাতিপুৱালে এটা কাম কমি থাকে।
কমি থাকে অ,
সময়তো চবৰে উৎপাত হয় নে নহয়?
সেইটোৱে। বৰ দিগদাৰ নহ'লে। দুপৰীয়া দালি ভাত মই উঠাই দিলোঁ বাৰু। সেয়া আছে তাৰপিছত বাজি কালি ভুল আনিছোঁ মই মানে এই ভুলৰ ছিজনত মানে মোৰ ভোুলই খাই থাকো বেছিভাগ।
সেইটো বস্তু ময়ো ভাল পাওঁ জিকাতটো ভাল নাপাওঁ কিন্তু ভুলটো খাই বৰ ভাল পাওঁ।
ভোলতো বহুত ভাল পাওঁ ভোুলতো পুৰি খাইও ভাল পাওঁ যে পুৰা হোৱা নাই বাৰু আপুনি খাবচোন, পুৰি খাব।
ঘৰত ধুনিয়ে লাগে কোমলীয়া ভৰটো পুৰি খাই খাও আমি।
গেছতে পো আজিকালি আকৌ অনলাইনত হেৰি এখন পাই ন জালনা
পাই পাই প কিমান লয় জানো চাব লাগিব ৰ'বা মই। উম,
আৰু কিন্তু এই এনে বিশালতো আপুনি পঞ্চাশ ষাঠি টকা মানতে পাব চাগে।
উম,
এই যোনডাল দি লৈ পেলাই পুৰে যে।
উম।
মই আকৌ কি কৰো মানে ধৰক আমি আৰু এই পইচা খৰচ কৰাৰ কাৰণে অকমান হেৰি নহয় হয়ে নাই মাইকী মানুহ হ'বও হ'বও লাগিব নহয়। মই কি কৰো এই মোৰ মানে আগৰ পুৰণা এই কুকাৰ থোৱা ষ্টেণ্ড বিলাক থাকে যে লোহাৰ যোনবিলাক লোৱা মানে কি আও এনে কিনিব পাৰে যোনবিলাক ষ্টিলৰ এলুমিনিয়ামৰ অ', সেইবোৰ মানে কিছুমান একে মামৰ জ্বলা নিচিনা বেয়া হৈ যায়গে নহয়।
উম।
অ', বেয়া মামৰ জ্বলা নহয় আৰু মানে বেয়া হৈ যায় মই সেইবোৰ ধুই ধুই থৈ দিওঁ ধুনীয়াকে, তাৰপাছত সেইডালটে কি কৰো এনেওতো তেনেকুৱাটে পুৰে সেইডাল দি লৈ পেলাই সেইডালৰ ওপৰতে পুৰো।
উম।
সেইটো কৰো মানে মই।
বেয়া নহয় বাৰু
উম বৰ মানে হেৰি হৈ গৈছে গম পাই নাই এই উ, মানে গৰমৰ ভাৱটো আমাৰ বাথৰুমটোত সোমাই মানে আপুনি সোমাই থাকিলে কাপোৰ ধুই থাকিলেও এনেও গৰম লাগে।
হুম।
একদম গা একে গপ গপিয়া মানে কিবা লাগি যায় মানে আৰু কালি ৰাতি তি যোৱা ৰাতি মানে মই গা ধুই অ', কি কাপোৰ ধুই আকৌ গা ধুইছো।
উম, এ, ৰাতি গাটো কালি ধুব লগা হৈছে কালি গোট তে ৰাতি শুব পৰা নাই গৰমত, ইমান গৰম ফেনে একো কামেই দিয়া নাই।
অ', আপুনি ষ্টেণ্ড ফেনো লগায় নে কি?
নলগাওঁ টেবুল ফে কি কয় হে চিলিং ফেনহে লগাওঁ।
আপোনালোকে ষ্টেণ্ড ফেন বা টেবুল ফেন কিবা এখন লগাই ল'ব আকৌ।
উম, আছে বাৰু টেবুল ফেন এখন।
তহতেযে লগাই ল'ব তেতিয়া মানে শান্তিত শুব পাৰিব।
উম।
আপোনালোকৰ এনেই বিল কেনেকে আহে?
বিলটো এইটো মিটাৰহে কিবা আজিকালি স্মাৰ্ট মিটাৰ ৰিচাৰ্জ কৰা।
পাইছো, এনেই কিমানকে আহে বোলো?
আহে দিয়া হাজাৰৰ ভিতৰত। ৰতৰত আহে
নহয় নহয় আপোনাৰ দে প্ৰতিদিনে কিমানকে উঠে আপুনি অনুমান কৰিব পাৰেনে?
দিনে সেইটো চোৱা হোৱা নাই মোৰ।
অ', অ'।
আমাৰতোটো গাঁৱৰ জেগা আৰু টাউনৰ জেগাৰ মাজত ডিফাৰেন্ঞ্চ আছে দেই আমাৰ ধৰ আপুনি ত্ৰিশ টকা মানকে আহে
দিনে? উম, উম।
ত্ৰিশ টকা মানকে আহে মানে, আৰু গাঁৱৰ জেগাত কিন্তু কম আহে দেই দহ টকা এনে মান আহে আঠ দহ টকা গোট গোটেই বস্তু খিনি থকাৰ পিছতো সেইটোৱে আহিব মানে। তেনেকুৱা, কিন্তু এতিয়া মানে চবতছে ডাঙৰ কথা হৈছে এটা যে স্মাৰ্ট মিটাৰটো দুুনীয়াখনত হ'ল হয়, কিন্তু এতিয়া যোন দু দুখীয়া মানুহ যাৰ ঘৰত স্মাৰ্টফোন নাই সিহঁতে কি কৰিব?
সেয়া, বেলেগৰ সহায় ল'ব।
সেইটো এটা ভাবিবলগীয়া কথা। আৰু আপুনি সদায় কোনোবাই হেল্প কৰি থাকিব বুলিনো কেনেকে ভাবে?
উম।
কাৰণ তাৰতোটো হেৰি কনজিউমাৰ নাম্বাৰটো থাকে
আজিকালি চবৰ মানে ঘৰত এটা হ'লেও থাকেই আচলতে।
এনে নহয় থাকেই কিন্তু গাঁৱত আপুনি যি আপুনি মানে উ কিছুমানতো অনুভৱ কৰিব নোৱাৰি এনেকুৱা পৰ্যায়ৰ মানুহো আছে মানে যেনে তেনে খাই আছে ধৰক। বা বুঢ়া বুঢ়ী এহাল আছে তেওঁলোকৰ হাতততোটো এইটো মোবাইল থকাটো সম্ভৱ নহয়।
সেইটো
গতিকে আমই মানে নিজৰ গাওখনৰ কথা ভাবি পেলাই কথাটো কৈ আছো। কিছুমান মানুহ মানে ওচৰে পাজৰে মই দেখো ন' ত' আপুনি সেইটো তেনেকুৱা চিষ্টেমত মানুহে কেনেকে কৰিব আৰু কিছুমান এনেকুৱা মানুহ আছে ভাল মানুহে কিন্তু তেওঁলোকৰ শিক্ষা এনেকুৱা নাই যে তেওঁলোকে সেই মোবাইলটো টিপিব জানে। হয়টো ৰিচিভ কৰিব জানে, ফোন কৰিবলৈ জানে। তেনেকোৱাত পইচা এটা ভৰাই দি আৰু কনজুমাৰ নম্বৰ লাগিব আপ আপোনাৰ ঘৰৰ হেৰিটো মই কৰিব নোৱাৰো। আপোনালৈ অ'টি পি যাব তাৰ পিছতো আহিব এতিয়া আমি যেনেকে দি থাকো
উম।
এইটো এটা বহুত ডাঙৰ কথা দেই পৰিচয় সেইদিনাখন মানে কি আমাৰ ঘৰত মানে মিটাৰ আমি নলগাও বুলি কৈছিলো। মানে তাত মাহঁতৰ ঘৰত নলগা বুলি কৈছিলে তাৰপিছত তেতিয়া বেছি হৈ গৈছিলে। এতিয়া আকৌ আহিছে এইটো বোলে কম্পালচাৰী লগাবই লাগিব।
লগাব লাগিব লগাব লাগিব।
অ', তাৰপিছত ক'লে মানে আপোনালোকে পিছত লগালে আঠ হাজাৰ টকা ঘুৰিব পাৰিব আমাৰ মা ত' কলে ঠিক আছে হ'ব আমি আঠ এনেকে বুলি ক'লে। কিন্তু এতিয়া নহব। এতিয়া লগাবলৈ আহিছে। আমাৰ মায়ে ভয় খাই আছে দেই এই ঢেৰ পইচা যাব এতিয়া কি হব মই বোলো যিমান খৰচ কৰা সিমানেইটো উঠিব। খালি টাউন জেগাত অকণ বেছিকে উঠে যেনিবা এইটোৱে কথা আৰু। কানে ভলটো বেছি কাৰনে।
মই এইবিলাক চাহ আহে কিবা খালো এতিয়া আকৌ মই কিবা এটা বনাব লাগিব। এ খোৱাই বোৱাই পঠাই লৈছো। ঠিক আছে বাৰু ন' ঠিক আছে দিয়া।